হেল্ল'
হেল্ল' কি কৰি আছ কি কৰি আছ? অ
আছো দে এনেই ক?
ভাত খালি? উ
অ নাই বনা হে কি বুলি কয় ভাত বনালো অ বনোৱা নাই বনাম হে। ক ই ভাল পাইছে আৰু জ্বৰ।
ভাল পাই আছে ঔষদ অ', ভাল পাইছে ঔষদ খুৱাইছিলোঁ। ঔষধ খোৱাৰ কাৰণে অকমান ভাল পালে আৰু। তাৰপিছতে আকৌ এতিয়া খুৱাব লাগিব ঔষধ তেতিয়া আকৌ ৰাতি নুঠে। হব এতিয়া ম হ
অঁ
প
লৰ-চৰ হৈ আছ নেকি?
নাই-নাই দে তাই ভাল পাইছে তইহে অকণ লৰ হয় দে।
অ তাৰ ভাল হেৰি পাইছে।
উম
হে কি বুলি কয় অ এ তই দোকান কেতিয়াপা খুলিবি আৰু?
এ জানো দোকান কেতিয়াবা খলো যাবই পৰা নাই এতিয়া এয়া ল'ৰা-ছোৱালী বেমাৰ।
সেইটো বুলিয়ে নহয় এনে এ এনেই এই কাপোৰ কানি আনিওতো তই কাপোৰ-চাপোৰ চিলাব জনো হয়।
অ
মেচিনটো হেৰি কৰিল ভাল কৰি ল আছেই মেচিন।
উম, তাকে-তাকে এতিয়া পইচা পাতি এতিয়া লাগিব আকৌ ক'ত পাওঁ গৈ পইচা পাতি নাই। পইচ জন লাগিবই কেইটামান হয় পইচা কাম কৰিব লগাই পইচাই নাই বজ পইচা কেটা মংগা ম
অ আদিন হেৰি অ হেৰি ল্লা ীয়া নগাঁও বা গুৱাহাটী আৰু একদম হ'লছেেলত কাপোৰ লৈ আহিব দিয়া অলপমান আনিলো সে বেচিব পাৰিবি দোকানতে হয় তেনেকে কবিি চবকৈ প পাৰ্লা মানুহ আহিলে পাৰ্লাও হেৰি কৰিব পাৰিবি হয় মানে কাম কৰিব পাৰিবি
তাৰপিছতে চুলিখিনি কটা যোকে হয়
অ উ চুলি চুলি কাটিছ নে এইকেইদিন এই তই অকমান হেৰি হ দে ক অ ত অ তোৰ মাত টো মানে ভালকে অকমান শুনা নাই মই মাততো ভালকে অহা নাই
হেল্ল'
হেল্ল' অ হেল্ল' অ ক বোলো মাততো ভাল তাকে অহা নাই অকণমান ক
হা
অ
শুনিছ নে হেল্ল' অ কত আছিলি উঠনি সেইখিনি লৈ যা তই লৰচৰ হৈ আছ মই গম পাইছো নহয় সেইটো কাৰণে মা দেখ নে শুনা নাই
হেল্ল' অ আছে ক স এক